হেল্ল' হেল্ল'
মাতটো আহিছে নে?
অ', আহিছে তোমাৰ শুনিছানে তুমি? অ', কি কৰিছা?
মই আগফালে বহিছোহি তুমি?
অ', - অ', ময়ো এনেই আছো।
অ', গৰম বন্ধ দিলে তোমালোকৰ?
গৰম বন্ধ দিছে বাৰু তোমালোকক দিলে?
আমাৰো দিলে।
দিলে অ', কালি দিছে আমাৰো এই জানো কি কৰে। ক্লাছ কৰিম ক্লাছ কৰিম কৈ আছে তই আকৌ কৰিব নাই?
আমাৰ লাষ্টলে কৰিম বুলি কৈছে অলপ দিন বন্ধ লৈ ল'ব কৈছে আৰু তাৰপিছত লাষ্টলৈ কৰিম বুলি কৈছে এতিয়া জানো।
কথা এটা কবলৈ ফোন কৰিলো এই গুৱাহাটীত ট্ৰিপ এটা উলিয়াইছো যাবা নেকি? এই কোন কোন মানে আমাৰ ওচৰখিনিয়ে তেনেকে
অ', পাৰি ময়ো এনেই আছো বন্ধ আছে তাতে
অ', তাতে মানে লগৰ খিনিও চবৰে বন্ধ যে
অ',
সেইবুলি কোৱা গুৱাহাটীকে ফুৰি আহো।
কেতিয়ালৈ যাবা গ'লে?
গ'লে তেনেকে ডেটটো ঠিক হোৱা নাই অ', মাজত মাজতে যাওঁ মানে পিছলৈ আকৌ ক্লাছ কৰিম বুলি কৈছে যে
উম
উম মাজতে যাওঁ
এনে ক'ত ক'ত যোৱা কথা ভাবিছা?
ক'ত ক'ত যোৱাৰ কথা ভাবিছা মানে কামাখ্য
অ', একে উইচ লিষ্টত আছে আৰু একে প্ৰথমতে ভাবি থোৱা আছে কামাখ্যাটো
হৰে কৃষ্ণ মন্দিৰলৈও যোৱা কথা আছে তাৰপা
ঐ মোৰ কিন্তু তাত গৈ পেলে কাপোৰ কিনিব লাগিব দেই।
অ', কাপোৰ তাকে-তাকে চবেই কৈছে জানানে কাপোৰৰ কথা
এক
আকৌ হেৰি আমি ভাবিছো কি কামাখ্যা যেতিয়া যাই আমি চাদৰ মেখেলা পিন্ধি যাম।
অ', চবেই চুইজাৰ পিন্ধি পিন্ধি যে চাদৰ মেখেলা টো বেছি ভাল লাগে নে আমি ট্ৰেডিচনেল বুলি ক'লে চাদৰ মেখেলা
চাদাৰ মেখেলা ভাল লাগে অ', আকৌ বালাজিত আমি ভাবিছো শাাৰী পিন্ধি যাম। তেনেকে মানে ভাবি থৈছো
অ', পাৰি মোৰ ভাল লাগিছে ট্ৰিপটো
অ', আকৌ মানে বালাজীত চাউথ ইণ্ডিয়ান টাইপ
অ', তেনেকুৱা পিন্ধি গৈ পেলাই ফটো চটো উঠিবও ভাল হ'ব।
আৰু বালাজী মন্দিৰটোতো তেনেকুৱাই ন অলপ মানে চাউথ ইডিয়ানৰ হেৰি উম বনোৱা আকৌ ভাবিছো অ', তেতিয়া মানে বজাৰ চজাক কৰিব লগা হ'লে আমি ৰাণী যাম বুলি অ', কি ৰাণী বুলি চোৱা অ', ফেঞ্চি যাম বুলি ফেঞ্চি অ',
মই যে ফেঞ্চিতে এইবিলাক ভিডিঅ বিলাকত দেখি থাকো যে কাপোৰ বিলাক ধৰি লওক যেতিয়াই যাও ইমান কাপ পোৰ কিনিম নহয়
আকৌ নতুনকে পাৰ্ক এখন খুলিছে ব্ৰহ্মপুত্ৰ
অ দেখি আছো ফটো বিলাকত বহুতৰ
তাকে তালৈও যাম বুলি ভাবিছো ঘূৰিম অ জেগাটো চাই আহিম আৰু ভালকে
আকৌ পিছত আমি কেতিয়া যাওঁ একো ঠিক
কেতিয়া যাওঁ উম আকৌ একেলগে চব গলে ভালো লাগে
অ সেইটয়ে আৰু তেতিয়া মানে আমি সময় লগত কথা নাথাকে ন আমি যেতিয়ালৈকে মন যায় তেতিয়ালৈকে ফুৰিব পাৰিম আৰু
অ আকৌ একলেন অ এতিয়া যামেই যেতিয়া একলেনলৈও যাম বুলি ভাবিছো
একলেনো বেয়া নহয় একলেনৰ টিকেট হেৰি টকা হেনো মই সেইদিনাখন মোৰ লগ বৰ এজনী গৈছিলে
আহ
আঠশ টকাকে লয় বোলে
অ আঠশ আমিও তাকে কথা পাতিছিলো আঠশ বুলি কৈছে
অ তাত আকৌ হেৰিও নহয় আঠশ টকা ল'ব যিমান খোপা মানে তাত কৰিবলগীয়া ইয়াৰাগে
উম আঠশ টকা পাৰি উম আঠশ টকা পাৰি আৰু তছত মানে তুমি তোমাৰ যদি আৰু কোনোবা ফ্ৰেণ্ড যায়
অ মোৰ লগৰ ছোৱালী এজনী যাবলৈ ওলাই আছে দেই তাইক কৈছে যাম সাত আঠ তাৰিখ মানে ওলাবা ওলাবা তেনেকৈ কৈয়ে আছিলে মোক
অ অ মানে কি হ'ল জানা অ ভালেই পাব মানে ল'ৰা ছোৱালী ধেৰ হলে মানে ভাল হ'ব আৰু
অ সেইটোয়ে আৰু আমি গ অকলে এনেকে যোৱা নহয় ন সেইটয়ে এনেকে লগত এসোপ মান গলে ভাল লাগে আৰু
ভাল লাগে সোপাবান গলে উম আৰু যদি অকল মানে ফ্ৰেণ্ খিনি হয় আমাৰ তেতিয়া আমাক আৰু আমি ঘুৰিবও পাৰিম বেছি
আহ
উম তেতিয়া টাইমৰ কথা নাথাকে আৰু ইমান
একে ৰাতি দেৰিলৈকে ঘূৰিম আৰু যাম যেতিয়া সেইটোৱে
যোৱাটোত এবাৰেই হ'ব আৰু
সেইটোয়ে তাৰ পিছত আৰু পঢ়াত লাগি যাম ক'ত তোমাৰ কৰবালৈ ফুৰিবলৈ যোৱা কিবা যোৱা হ'বগে
না মানে তিনি চাৰি দিনৰ হেৰি ল'বই লাগিব
অ অ যিমান সোপা জেগা আছে ঘূৰিবলে
ডিমা চেগা অ তাকে
এই মোৰ লগৰ তাত থকা তাইৰ লগৰ এজনীয়ে কৈছিলে যে সিহঁতৰ সেইফালে বোলে ৰাণী ফালে
আহ
ধুনীয়া কিবা ঝৰ্ণা নে কি এটা আছে সিহঁতৰ লগৰ কোনোবাই গৈছিলে বোলে কালিও যাব পাৰি কিন্তু দিনত
অ পাৰি ন এতিয়া বত টোও গৰম হৈ আছে তেনেকুৱা জেগা অকণ গ'লে ভালো লাগিব
সেইটোৱেই আৰু দেখিব বৰ ধুনীয়া বোলে জেগাতটো।
অ' আকৌ ৰাণী ফালে বোলে পাহাৰ চাহাৰো পাহাৰীয়া নিচিনা, ভাল লাগিব। অ' মইয়ো গৈছিলো।
কোৱাহে শুনিছো আৰু যোৱাতটো হোৱাই নাই।
মানে দেখাকে নাই বাৰু। সেইয়াই তাকে আকৌ বজাৰ চজাৰ খিনিও গোটেইখিনি একেলগে হ'লে কৰিও ভাল লাগিব।
গৰমতে নেযাওঁ ফেঞ্চিলে। নহ'লে আমি যেনেকে ভাবিছো তেনেকে বজাৰ কৰিব নোৱাৰিম গৰমত।
উম।
আমি আবেলি টাইমত বা সন্ধিয়া টাইমত ওলাই যাম।
উম, আবেলি যাব লাগিব কাৰণ অ' কুন বন্ধ কৰি দিয়ে বোলে ফেঞ্চি।
অ' তেন্তে আবেলি গৈ, ধুনীয়াকে বজাৰ কৰি আহিব পৰা হ'ব মানে ল'ৰাকেইটাকেও ছোৱালী কেইজনী ছোৱালী ছোৱালীয়েহে বেছিকে চখ আৰু। আৰু তাতে একে অ' ধৰিব নোৱাৰি বাৰু হ'লেও মানে ইমান আমাৰ আমাৰ লগ লগৰ বিলাক ইমান হেৰি মানে কাপোৰৰ প্ৰতি চখ থকা দেখা নাই যে।
নাই বম, কিছুমান আকৌ থাকে তাতে।
অ' যে তহঁতে ল'বি নেকি মইয়ো ল'ম, ল'ৰা মানুহৰ ল'ম।
উম, ল'ৰা মানুহৰ ল'ম।
মোৰ ফেঞ্চিটো সঁচাকে বহুত যাবৰ মন আছে দেই মানে বৰ ভিডিও বিলাক আগত দেখি থাকো যে বস্তু বিলাক।
বস্তু বিলাক ভিডিঅ'ত দেখি দেখি।
অ' যেতিয়াই যাম ইমান ল'ম নহয় গোটেই সোপাইকে আধাতকে বেছি সোপা আনিম আৰু।
বা হঁত আছে তাত কৈ থাক যেতিয়াই যাম আৰু আগে উঠাই আনিম বোলো বস্তু চব।
ভালমান পইচা আনিম বজাৰ কৰিবলে।
এগাল মান পইচা লৈ যাম। বজাৰ কৰি আহিম।
অ', অ', মোলৈ আনিছিলে।
অ' আনিছিলে অ' মোলেও আনিছিলে বা হঁতে।
অ'।
এ ধুনীয়া ধুনীয়া কু্ৰ্তিছেট পাই।
তাকে সিহঁতে এতিয়া সিহঁতে গৈ থকা কাৰণে সিহঁতৰ সিমানতটো চখ নাই চাগে, আমিতো প্ৰথম এনেক পাব চাগে আমিতো আৰু ক'ব নোৱাৰা হৈ যাওঁ যে কোন কোনটো নলওঁ ইটোও ল'ম সিটোও লওঁ।
আকৌ নতুন কালেকচনো আহিছে বোলে।
অ'।
উম। ডেনিম জিন্সবোৰ আহিছে। উম। কৈছে আমাৰ কালেকচন ধুনীয়া বোলে।
অ'। আৰু এটাই ভালে চামাৰ বস্তু বিলাকৰ দামটো কম থাকে। মানে অ' কিয় উইন্টাৰ বিলাক চব মানে হেভি হেভি কাপোৰ বিলাক ল'ব লাগে ন, অ' সেইটো কাৰণে মানে দামটো বেছি হৈ যায় কিন্তু চামাৰো সেইটোৱে ভাল আৰু পাতলা পা থাকে যে বস্তুবিলাকেও দামটো কম থাকে।
সেইটোৱে আকৌ আকৌ বোলে এইবোৰ ট্ৰেণ্ডত চলি থকা যিবোৰ অ পাম চুৰ নিচিনা যে চেৰ ৰেডৰ যে মই পাইছানে কোনটো কৈছো অ এইবোৰ বোলে টু হাণ্ড্ৰেডত দি আছে বোলে
তেতিয়া আমি অনলাইন আনাচোন
উম অনলাইনত নোপাই উম অনলাইনত পাছৰ্ জলত নাপায়ও
উম আৰু আমাৰ কি মানে লৰা মানুহ বিলাক কিছুমান মানে কিছুমানো হয় যে যিটো ল'ম দামি ল'ম এতিয়া আমাৰ এনেকুৱা যে বহুত ল'ম কম দামত
কম লম উ কম দামত ল'ম মানে আমি কেইবদিনো পিন্ধিব
অ মানে এটা দামী লোৱাতকে সদায় সদায় সলাই পিন্ধিব পকে আমি বহুত ল'ম ন
আৰু কাপোৰ বোৰ এবাৰ ফটো উঠি
দিয়া মানে আৰু তুমি নেক্সট বাৰ পিন্ধি পেলাই তুমি ফটো দিব নোৱাৰা ভাল নালাগে
ভাল নালাগে আৰু পুৰণা হ'ল আৰু
সেইটো একে ডাঙৰ প্ৰব্লেম হৈছে আৰু এতিয়া আমাৰ
অ চাগে দাঙ
অ মই সেইটো কাৰণে তোমাক কৈ আছিলো মই গলেই এগাল মান লো ম এই নহলে ফটো উঠি পেলাই দি দিও আকৌ পিন্ধি পেলাই ফটো উঠিব মন নাযায় আৰু
অ মন নাযায় আৰু আকৌ তাত বোলে এইবোৰ অ ক্লাছাৰ বোৰ যে ইমান ধুনীয়া ধুনীয়া নতুন নতুন ম আমাৰ ইয় যে ইমান দাম মই সেইদিনাখন আনিলো প্লা ষ্টিকৰ এডাল অ আশী টকা লাগে অ
অ মই এতিয়া সেই অলপ দিনৰ আগতে লৈছো পঞ্চাশ টকা মোৰ গাত লাগি গৈছে মই জানো যে সেইটো বেলেগ ক'ৰবা বেলেগত হলে কিন্তু দামটো কম হ'ব এতিয়া মানে উপায় নাই তুমি লবই লাগিব আৰু সিমানটো দি পেলাই
উ অ আকৌ হেৰি অ তাতে বা এজনী আছে আমাৰ বাজনীয়ে এন ত্ৰিশ টকাহে লৈছে তাত
অ ইয় ফেঞ্চিত সেইবিলাকো পাম ক্লাছাৰ কিবা কিবি সেইবিলাকো পাম
চব কাপোৰৰ লগত মি
অ একে চব মিলাই মেলাই লম আওঁ
তাকে তুমি মোক অ খবৰটো দিবা মানে কনফাৰ্ম কে কবা আৰু তাপা আৰু লগৰ জনীকো কবা
তাকে মই লগৰৰ তাইক সুধি চাম
অ আৰু লৰা গলেও যাব পাৰিব দেই
অ অঁ ঠিক আছে
লগৰ লৰা গলেও কবা
ঠিক আছে বাৰু দিয়া
তুমি মোক সোনকালে খবৰটো দিবা দেই
অ অ হ'ব
অ